অ পবিত্ৰ ভাই
উম ক
কি কৰি আছিলি
ঁতকা এনে আছো ৰকৌ
অনেেছ নেকি
এনেই আছো তই
এনেই বাগান দি আছো ৰ কি নকৰবি ইমান গৰম
এই
কিবা মানে খা খা লাগি যায় হঠাতে কিবা বাৰ্গাৰ পিজ্জা এইগিলা খাব ইচ্ছা গুচি যায়
ওলাবি গধূলি
অ তিনিআলিতে এখন আছেচোন বাৰ্গাৰৰ দোকান মনু বৰ
কা
এ মনবৈশ্য বুলি মানুহ এটাই
অ চিনি নাপাও দে।
তিনিআলিৰ তাত-তাত চিকেন লেগপিচ পায় তাৰছত। বনলেছ পায় আৰু বাৰ্গাৰ পায় ৰোল পায়। আছিলে নেকি এ তিনি আলিতে দে
তই মই আৰু আমানদ্বীপেযে জিমৰ পৰা আহোতে।
অ-অ পঞ্চাছ টকা লৈ যে বাৰ্গাৰটো।
উম
তাতে বহুত দিন হাঁহ নাই।
খাবানা বুলিলে এটা ভিডিঅ' বনাব পাৰিলোঁ হয়।
অ তাতে মানে তোৰ বনলেছ চনলেছ পাবি। তাৰে এ-এ তাতে এটা হেইৰি পায় ৰ। এইটো ৰোল বুলি নকয় না কি বুলি কয় না ৰোলটো যে মাজেদি কাটি দিয়ে। খালোঁ না মই এইটো। আহ স্প্ৰিংৰলে নি। কি মাজেদি কাটি দিয়ে দেই দুই খৰা কৰি অ স্প্ৰিংৰল পায়।
তাৰপিছত বাৰ্গাৰ পাবি। বাৰ্গাৰ টো তিনিটা ভাৰাইটিজত থাকে ছিৰিজ চিকেন বাৰ্গাৰ কেন, চিজ বাৰ্গাৰ আৰু কি বাতা চবতকে দামীটোো খোৱাই নাই ফিফটি টোৱে খাইছিলু চিকেন বাৰগাৰৰ্টো আৰু স্প্ৰিং ৰল টো খাইছো লেগ পিচটো খাই খোৱা নাই আৰু ইফালে বনলেছটো খাই পাইছো। বনলেছটো ভাল লাগে খাই।
কিমান মান লে
আহ বনলেছটো আজিকালি ষাঠি টকা কৰিছে বা - বাৰ্গাৰ পঞ্চাশে। স্প্ৰিং ৰোল টো ছিক্সটি নে ছেভেণ্টি।
বা এ - এ চিকেন না চ
চব চিকেন তাতে ভেজ নাপাবি
দাম দিয়েতো একদিন
হব দা পাৰী আৰু ইখানৰো বঢিয়া লাগেনা আামাৰ চিকেন এক্সপ্ৰেছৰ কুৰকুৰে মমো কেইটা।
এ সেইকেইটা কথা নকবি বে মই মস্ত ভকত আছো এতিয়া।
সেই তা মানে খালী আৰু বেলেগ খাবা নালগে মজা লাগে। তাৰে উইংছ হওক জুচি উইংছটো হওক বা ড্ৰাই হওক জুচি টো বেছি ভাল লাগে দেচোন উইংছ।
উম মমকেইটা মজা লাগে ৰে একদম মেয়নিজ লগে অক এ সেৰা ফটো কেইটা নাপলো ৰে মই মোমোৰ ফটো উঠাইছিলো‌ সেন পাও না বাইৰে উঠেছিল
কোনদিনা
এই সিদিনা আমি ফুৰি আহাতে বাইৰেক দিবা দিবিচোন মোক মোমোৰ ফটোটো
এই চিকেন এক্সপ্ৰেছত নিকি
অ অ আমি খামৰেঙাৰ পৰা‌ অহা আগদিনা
অ কম ৰ আছে যদি দিব
আছে দে বাইৰেৰ তাত চাগে বাইৰে উঠিছিলা যেন পাও ত
তাৰে ম'ম' কেইটা খাওঁ খাওঁ লাগিল ৰে। কি মজা দিয়ে তাতে এটা চাটনি দিয়ে চাটনিটো বঢ়িয়া লাগে। ত আৰু জুচি উইংছটো খাব ইচ্ছা গৈছে বেছিকে জুচি উইংছটো
পাৰি হ,
মানে সেই আৰু, কম দামতে মজা মজা বস্তু চাৰ্ভ কৰে আৰু সিহঁতৰ দোকানখনে কিন্তু ইয়াতে হেই আৰু, দিবা নাজেনে মানে কাক কাক কাকে দিবা লাগে কাক পিছত মানুহ ৰখি থাকবা লাগে!
সেটো শিকাব লাগিব ইহতক!
উম এই এটা চিন্তু এটা ৰল ৰলৰ বিজনেচ নিচিনা হৈছে!
হু হু
কিবা কৰিবা লাগে কিবা কৰে সেই ৰোলতটো আৰু মনত থাকি যাব দে খাই লৈ।
অ
ইনে তো ছবে ঘূৰবা যাই আছে ৰে মই ষ্টৰিয়ে পাইছো। বহুতে অৰুণাচল যাই আছে।
উনে গৈছে চিন্তু ঘূৰবা গৈছে
চিন্ত এ আৰ যাব দেই সি ঘূৰবা
এ মোৰ ফল আছে ত আৰু কেইটামান যাই আছিল ৰ অৰুণাচল
কোন
আছে দুটামান
কচোন নাম কচোন
এ চিন নাপা দে
উ চিন পাবা পাৰু
অৰুণাচল খন ইমান ধুনীয়া ৰে যিটো টাৱাং পায় মানে কি কবি আৰু অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ মানে চবতকে ডাঙাৰ না ৰাজ্যখন
উম
আৰু এইখনক মানে তোৰ হেৰি উ সূৰ্য দেশ বুলিও কয় না লেণ্ড অফ দা ৰাইজিং চান
ভাৰতৰ যিটো মানে সূৰ্যৰ পোহৰ প্ৰথমে মানে অৰুণাচলতে পৰে না
ইয়া ইয়া আই ন', জুক ভেলি ইজ হেয়াৰ।
সেয়ে আৰু তোৰ - তোৰ সেউজীয়া পাহাৰখন, বনাঞ্চল, বৰফ এইবোৰ বস্তু মানে অৰুণাচলখানে দি আৱৰি থাকে আৰু বহুত ধুনীয়া এখান জাগাখান। আৰু তোৰ অৰুণাচল প্ৰদেশখন মানে প্ৰাকৃতিক সম্পদ ন ই বনাঞ্চল এইবোৰ বস্তু মানে এটা আকৰ্ষণ নানে আৰু পৰ্যটকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বস্তু এইবোৰ বস্তু। নে তই অলপ অৰুণাচলৰ কথা কচোন অৰুণাচল প্ৰদেশৰ?
অৰুণাচল প্ৰদেশখন মানে ভাৰতৰ এখন মানে বহুত পূৰ্ণ ৰাজ্য আৰু তাৰ বিশ ফেব্ৰুৱাৰী ঊনৈছ নাইনটিন এইটি ছেভেন চনত ই মানে পূৰ্ণ ৰাজ্যৰ মৰ্যাদাটো লাভ কৰে আৰু। আৰু ইয়াত ধৰ আয়তন পায় এইটী থ্ৰি থাওজেণ্ডছ তাৰ বানে মানে ফৰ্টি থ্ৰি স্কুৱাৰ ফিট আছে, মানে যাৰ বাবে ধৰ মানে এই উত্তৰ পুৱ ভাৰতৰ মানে আটাইতকৈ ডাঙৰ ৰাজ্য আৰু।
আচ্ছা, এনে অৰুণাচল প্ৰদেশখন ক'ত আছে?
অৰুণাচল প্ৰদেশখন অৰুণাচল প্ৰদেশতে আছে আৰু ইয়াত ধৰ পশ্চিমে পুত দান আছে, উত্তৰে উত্তৰ উত্তৰ আৰু উত্তৰ পূ্বে মানে চীন আছে, পূবে ম্যানমাৰ আৰু দ ক্ষীনে মানে অসম আৰু নাগালেণ্ডখন আছে আৰু এই অৱস চনলৈ মানে ইয়াৰ যিটো কৌশালগত গুৰুত্বা সেইটো মানে বহুত বেছি আৰু।
অ অ, এনে অৰুণাচলৰ ৰাজধানী কি?
ইটছ ইটানগৰ।
অ আৰু ৰাজ্যখনৰ বিষয়ে অলপ কচোন?
ব্ৰিটিছ যুগত মানে এই অঞ্চলত ধৰ যিটো নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেঞ্চি আছে, এন ই এফ এ সেই নামেৰে মানে জনাজাত আছিল আৰু। আৰু ঊনৈশ বাসত্তৰ চনত মানে কেন্দ্ৰীয় শাসিত অঞ্চল হয় আৰু নাইন টেন‌ এইটি‌ চেভেন চনত মানে পূৰ্ণ ৰাজ্যৰ মানে মৰ্যদাটো লাভ কৰে আৰু।
অ এনে অৰুণাচল প্ৰদেশত কোন কোন জনজাতি বাস কৰে?
ইয়াত মানে ধাৰ ছাব্বিশটাতকৈও অধিক মানে মুখ্য জনজাতি থাকে আৰু তাৰ এশত তাৰো অধিক উপ - উপ জনজাতি আছে আৰু।
তাৰেপিছত ধৰ আদি আছে, আপ্তানি আছে, মনপা আছে, গালু আছে, মিচমি আছে, তাগিন আছে, নক্স তে আছে। ওৱানছো আছে, টাংচা এইবিলাক মানে বিশেষভাৱে উল্লেখযোগ্য আৰু।
অ অ, এনে ইয়াত কি কি ভাষা কোৱা হয়?
ইয়াতে বহুত ভাষা আছে তাৰ ভিতৰত ইংৰাজ চ ইংৰাজী ভাষাটো মানে চৰকাৰী ভাষা হয় আৰু। এ হিন্দীয়ে মানে বহুত অঞ্চলত কয় আৰু।
অ, এনে অৰুণাচল প্ৰদেশখান ইমান বিখ্যাত কিয়?
বিখ্যাত মানে তাত এখন বৰফেৰে আবৰত আৱৰা হৈ থাকে এখন পৰ্বত আৰু। সেউজীয়া অৰণ্য আছে, নদ - নদী আছে, জলপ্ৰপাত আছে, উপত্যকা আছে বৈচিত্ৰময় উদ্ভিদ আছে, বন্যপ্ৰাণী আছে সেইকাৰণে মানে বিখ্যাত আৰু।
অ অ, তাৰ তাৱাংখান ইমান কিয় বিখ্যাত?
টাৱাং মানে ভাৰতৰ এটা অন্যতম মানে জনপ্ৰিয় পৰ্যটনস্থলী হয় আৰু, আৰু ই ই ইয়াত মানে ইয়াত মানে টাৱাং মণিছ যিটো আছে টাৱাং মণিছ- এইটো মানে ভাৰতৰ মানে সৰ্ববৃহৎ আৰু মানে বিশ্বৰ মানে অন্য- তম বৃহৎ ব বৌদ্ধ মথ আৰু মানে। ত তুষাৰ পাত, হকচেলা পাচ, আৰু শীতা শীতল জলবায়ুৰ বাবে মানে- ই ই মানে পৰ্যটকৰ মানে অতি গুৰুত্বপূৰ্ণ স্থান আৰু মানে প্ৰিয় স্থান হয় বহুত টাৱাং।
অ অ এনে নাম দাফা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষত্বটো কি?
এইয়া মানে ভাৰতৰ এটা অন্যতম বৃহৎ ৰাষ্ট্ৰীয় উদ্যান হয় ইয়াত বাঘ পাবি চিতা- পাবি লাল পাণ্ডা পাবি। কুলুক পাবি, গিবন পাবি, ক্লাইডে লিঅ'পাত পাবি বিভিন্ন প্ৰজতিৰ চৰাই আছে।
স্পেচিয়েলি ৰেড কালাৰ পাণ্ডাটো পায় এইয়াতে।
অ অ, আৰু ৰাজ্যখনৰ মুখ্য নদীবোৰ কি কি আছে?
সোৱনশিৰি আছে, লোহিত আছে, কামেং আছে, দিবাং আছে, ন ন দিহিং আছে, চি চিয়াং আছে যিটো মানে ব্ৰক্ষ্মপুত্ৰৰ ওপৰৰ অংশ আৰু চিয়াং।
আচ্ছা, এইয়াতে এনে কৃষিৰ অৱস্থাটো কেনেকুৱা?
কৃষিৰে মুখ্য জীৱিকা আৰু ধান হওক, ফুট্টা হওক, বাজ্ৰা, আদা, কমলা - কিউৰি, আপেল, আনাৰস, শাক পাচলিবিলাক উৎপাদন কৰে সিহঁতে।
অ আৰু ইয়াতে জলবিদ্যুতৰ সম্ভাৱনাতো কেনেকুৱা?
সম্ভাৱনা বহুত আছে কাৰণ তাতে বহুত নদী আছে।
বা জলাপ্ৰপাত আছে সেইবিলাকৰ বাবে মানে ধৰ অৰুণাচল প্ৰদেশত মানে জলবিদ্যয়ুৎ উৎপাদনৰ - যিটো বিপুল সম্ভাৱনা আছে আৰু, ধৰ তাৰ কাৰণে বহুতো প্ৰকল্প মানে চলি আছে আৰু।
অ অ, এনে ৰাজ্যখনৰ মুখ্য উৎসৱটো কি?
তাৰে লোচাৰ আছে। চলুং আছে, নায়কুম আছে, মপিন আছে, ড্ৰ্ৰী আছে, ৰে আছে, বৰিবত আছে - আছে, সেইবিলাক মানে বিভিন্ন উৎসৱ মানে তাৰে জনজাতিৰ লোকসকলে পালন কৰে আৰু।
অ অ, আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নয়নটো কেনেকুৱা?
তাতে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিকে ধৰি বহুতো শিক্ষানুষ্ঠান আছে আৰু। আৰু দৰচল - তাৰে মানে বিদ্যালয় হওক ডিজিটেল শিক্ষা আৰু দক্ষতাৰ বিকাশৰ ওপৰত মানে গুৰুত্ব দি আছে আৰু।
অ, আৰু পৰ্যটনৰ ক্ষেত্ৰত কি কি সম্ভাৱনা আছে?
ধৰ এডভেঞ্চাৰ টুৰিজিম হওক, ট্ৰেকিং হওক, ৰিভাৰ ৰা ৰিভাৰ ৰাফটিং হওক, বাৰ্ড ৱাচিং - কালচাৰেল টুৰিজিম - ইক' টুৰিজিম, স্পিৰিচুৱেল টুৰিজিম, এইবিলাকৰ মানে বহুত সম্ভাৱনা আছে তাতে।
অ অ, এনে ৰাজ্যখনৰ অৰ্থনীতিৰ মূল ভিত্তিটো কি?
কৃষিয়ে হয়, তাত যিবিলাক উদ্যান শস্য আছে তাত বনজ সম্পদ - তাৰে পিছত পৰ্যটক, হস্তশিল্প- জলবিদ্যুৎ চৰকাৰী সেৱা এইবিলাকে।
আচ্ছা, এনে অৰুণাচল প্ৰদেশৰ সন্মুখত কি কি সমস্যা আহে?
তাৰে পাহাৰীয়া যোগাযোগ হ‌ওক, ভূমিস্খলন, সীমিত স্বাস্থ্য- সেৱা, দুৰ্গম অঞ্চল, সীমান্ত সুৰক্ষা, উদ্যোগৰ অভাৱ এইবিলাক সমস্যা আছে।
অ অ আৰু উন্নয়নৰ বাবে কি কি কাম কৰা হৈছে ইয়াতে?
উন্নয়নৰ বাবে নতুন পদ হওক, সুুৰংগ হওক, বিমানবন্দৰ, ডিজিটেল সংযোগ - জলবিদ্যুৎ প্ৰকল্প পৰ্যটন উন্নয়ন সীমান্ত অঞ্চলৰ উন্নয়ন এইবিলাক মানে আঁচনিৰূপ। প্ৰষ্ঠান গোষ্ঠী আৰু উন্নয়ন
অ অ মানে সিহঁতৰ অসমৰ সৈতে সম্পৰ্কটো কেনেকুৱা।